আহ কি কৰিছ।
অ লিখি আছো।
অ এনেকি
হয় হয় আমি এই হে শুন আমি চি নোত। কাটি কিনে আৰু নতুনকে যোগাযোগ কৰো আৰু নতুন। যোগাযোগ কৰিলে আৰু কেনেকুৱা হৈ যায় জানে যেন একোৱে নাজানো সেইটো যোগাযোগত চব সুজি উঠে আৰু সুধো।
অ আচ্ছা হেনেই হয়।
বিষয় এটা লাগে আৰু যি কথা পাতি থাক লাগে হয় সেইটো তিনিবাৰ এই স লগা হয় সেইটো তিনিবাৰ পান ভাত খালি নে সুধা কিয় নহওক হয়নে। হয়নে নহয় কৌ।
ত হয়ে কথাটো পাতবা লাগে আৰু কিবা এটা।
আহ আহ কিবা কথা পাতিবা লাগে আৰু যিমান হ'লেও।
তাকাতো
মই আজি ধুলো মই কিন্তু মই আজি এ একো হেই নকৰলো ভালকে ধুবা লাগব আৰু
এ তই সেই মানে সেই কৰবি যাবাৰ আগেগে ধুই দিবি ইতা নালাগে ধুইব
মানে নাই নাই যাৰ একে একে ধুম মোৰ মানে একে সেইটো কি হৈছে আজি মানে মোৰ নিজৰ গাতটোৱে ইমান মানে ঘাম ঘাম হৈ গৈছে ই যাম মই এনেখন নাযাও মই টিউচনত যিমান এই কি কয়, দ্বিতীয় হেৰিত মহাবিদ্যালয়ত যিমান দেৰি হলেও হক সেনকা বুলিলে দৌৰা দৌৰি সেই কৰ্চো
মোৰ সেই লাগিল দেহা লাগিল তাৰ পিছত গা ধোৱা গেলো গা পা ধুই আহি গা প ধুই হ
মোৰ কিবা একদিনত দুবাৰ দুবাৰ লাগি আছে গম পাইছনে আৰু একবাৰ গেলো মই
চাবা
আহা নাও
নাজানো নহয় সেইটো মই
কিয়া সেনেকুৱা আছে ন মই যেতিয়াৰ পাই কাজু খাৱাহ কৰিছো তেতিয়াৰ পাই এনেকুৱা হৈছে
অ পুৰা একদম মানে অ সেইটো খালি কিন্তু হয়ে বহুত হয়
আমাৰ মানে দ্বিতীয় সদস্য তই ঘৰত আছিল নে সেইটো কাৰণে মোক একদম একেলগে তিনটা চাৰিটা খুৱাই দিয়ে আৰু ন মানে সেই বুলিয়ে নহয় চব খোৱাই দিয়ে কঠাল খুৱাব কিবা খুৱাব
পেট ঢিলা হয় ইমান নাখাবি কাচা আপি
এ নহয় ইমান নাখাওঁ সদায় দুটা বা তিনিটা সেনকা খাওঁ
মই খাইছিলো মোৰ বাপেৰে মই সেই লগত খাইছিলো গাখীৰৰ লগত খাইছিলো উম গাখীৰ লগত এই মিক্সাৰ কৰি কিনে দে মিক্স কৰি কিনে দে সেনেকা দে কিন্তু ভালো হয় বডিটো মানে ভাল তই সেই কৰিবি গাখীৰৰ লগত হ
কি বনাই খাম আমাৰ ঘৰত মানে এইটো বস্তু আছেই
কি বস্তু
এটা সেই সেই হৈছিল আলচি বুলি যে কয় অসমীয়াত
কি কয়
আলছি বুলি যে কয় অসমীয়াত টোপোনা বাসৰ টোপোনা বাসৰ
অ টোপুনা অ বুছুদে পুছুদে বিজল বিজল যি লাগে পানীত
ইমানো ইনতা বহুত দি কিনে সাঁচৰি জানে ইমান দিবা নালাগে অলপমান দিবা লাগে বুজি পাইছা অহ বহুত পালেতো খায় সেইকাৰণে সেই সেই গাখীৰ আৰু তোৰ এ এইটো এ এটা আছিল যি ৰৈ দি যায় সেইটো মিলি কিনে আমাৰ যে মহাবিদ্যালয়ত এখন সেই আহিছি এটা গিলাচত বিশ টকা সেই খাম দে বনাই কিনে
কে নাখাওঁ অহ ৰয় দি যায় বুজি পেছি ৰয় দি যায় অহ বুজি পাইছো দে সেইটো কিনবা লাগিব
এইতো হ সেইটো নোহোৱা কে খাম গাখীৰত তৰমোজ কাট এ সেই কাটি কিনে খাম সেইটো তাতে আহে
হুম হুম হব দে খাম দে তই হেৰি কৰবি তো সেই খা কৰবি তো'
এ আমাৰ দ্বিতীয় সদস্যটোৰ মোক দুৰ নিয়াৰ কল খাবা দিছে বহুত কল খাবা দিছে।
এ বহুত ক'ল সেনেকাে নাখাবি। ক'ল খাওঁৰু এটা সেই আছে কল খাৱাৰ এটা পদ্ধতি আছে গাখীৰ অলপ খাবি।
এইটো কছে কছে ই এইগিলাক এইগিলাক আমাৰ দ্বিতীয় সদস্যটো বহুত ভাল।
ই মইয়ো ৰ মোকো খ মই জানো এ আৰু এটা কি খাবা লাগে জানা? আৰু এটা- কি খাব লাগে জানা গাখীৰৰ লগত শুকান বুটটো যি বুট নহয় বুতে কয় নেকি সেইটো কেঁচা বুট কেঁচা বুটটো এইটো শুকান বুটটো থাকে সেইটো বুটটো যদি গোটাকৰি কিনে সেই চামোতো সৰু
হয় নে সেইটো বুট আজিকালি- বজাৰৰ পৰাই খালি মই জানো সেইটো বুট খাবা লাগে কিন্তু কিন্তু সেই সেইতো বুট হেৰি দে ৰং দে সেইটো বুট যদি তই পানীত মিহলাই কিনে চাই এইতো ৰং পাবিত হয়। ঘৰত বনাটোৰ কথাই বেলেগ কুকাৰত দি কিনে কিন্তু আজিকালি বনাই পোৱা নাই সেইটো বেলেগ কথা।
কিন্তু সেইটো বুট মানে এই তই গুৰাটো মানে কিনিবাই পাই।
এ গুড়াতটো নাগে মই সেই বুটটোৱে খাই ভাল পাওঁ গুড়াতটো মই ইমান ভাল নাপাওঁ। চবেই কিনে খাওঁতো মজাই বেলেগ। এ কওঁ
হেৰি কৰবি ত'ই গুড়া সেইটো গুড়টো ক'লৰ লগত কৰি কিনেখাবি মানে মিক্সিত ধ মাৰি ল'বি মিক্সিত কলে সেইটো গুড়াটোৱে ব
তোৰ মাত'তো মাত'তো মাত'তো হে
এইবাৰে আইছে তাৰপিছত? কাজু বাট কাজু বাদাম, তাৰ পিছত আৰু এটা যি বগা বাদাম যি কাজি এই সেই
অ অ অ অ অ অ অ জানো দে অ জানো দে।
পায়সত বাদাম সেইগিলা চব মিক্স কৰি কিনে খাবিচোন তই এক মাহত তোৰ ব দ ন
আই আৰু তোৰ মাত'টো আৰু তোৰ মাত'টো। তোৰ মাতটো কিয় আহি ছ
আছিলিবাৰ। এবাৰ আছি? আহছি নে অ মাটিতে আহি কিনে গৈছো মানে।
তবাৰ মাটিত একবাৰ হাতত, একবাৰ মাটিত, একবাৰ বিচনাত সেয়ে কৰি থাক।
নিশ্চয়।
আৰু নাই আৰু মাতটোকে আৰু মাতটোকে আৰু আৰু আছেছে আহছেছে।
আইছি। এইব থিয় দিয় আছু'ৰ।
এইটো তই কৰিছ নে মই কৰিছো তই গছ তই কৰিছ।
অ মই কৈছো তাৰপিছত এইবাৰতো থোৱা কৰিবি তাৰপিছত
এ তাৰে পিছত এ এতা মই কৰিম তাৰপিছত আহ অ সে যাব বিদায়।
বিদায়।
বিদায়।
হেৰি কৰিবি মই পেছা খাচিলো জানানে মেটি আমাৰ যেতিয়া এইটো পৰী এইটো পৰিক্ষা যেতিয়া খতম হৈছিল দশম শ্ৰেণীৰ দশম শ্ৰেণীৰ পৰীক্ষাতটো যাৰ তাৰিছত মই এইটো সাচিলো হেই সেনেকা মিক্স কৰি কৰি আৰু মোৰ মানে মোৰ গাত ত কিন্তু মানে অলপমান প্ৰভাৱো পৰছে কিন্তু।
অ।
প্ৰভাপ পছিল কিন্তু মই মাজতে আৰু এইগিলা মানে মাথাত টেনচন কিবা কিবি আছে বাদ দি। দিলো মই মানে ইতাৰো খাম ৰ। ষ্টাৰ্ট মানে আৰম্ভ কৰিম, এই পি মানে বাদাম টো আনি ল'বা লাগিব পিছটা বাদাম খতমহৈছি এই। সুধে সুধে খাওঁতে খাওঁতে খাওঁতে খতম হৈগৈছিল।
মই আৰু এইগিলা বহুত ভাল পাও খাবা।
আ আ আ।
উম সিনকে থাক অ থাক আৰু এই আৰু এটা বস্তু মই খেজুৰ খ।
খেজুৰ আছে আমাৰ ঘৰত মই মোক মই কি কৈছো ঘৰত দ্বিতীয় সদস্য তোৱে একদিন ঘৰত থাকি কিনে তোৰ যিমান হোপাহ মোৰ কাৰণে বস্তু আনি থৈ গেছি যদি তই শকত নহয় ইবাৰ চাই থাক তোক হেনেকা বুলি কয় মোক।
অঁ খেজুৰ মিষ্টি বা লাগে খেজুৰ মই পাহাৰিকছো খেজুৰটো কথা। তেজৰ কাৰণে ভাল মই খেজুৰো খাওঁ কিন্তু। মুৰ আছে মই
মই খিজুৰী খিজৰিটো মইও ভাল পাওঁ কিন্তু। মই তেতিনেই কৰি আহি কিনে মই খিজুৰটো খাই আছিলো।
আৰু এটা থকা কলা খিচমিচ
এ মই এই খিচমিচটো ইমান এটা ভাল নাপাওঁ কিন্তু এই খাওঁতে খাওঁতে এইটোই যে মই যে আলমন চলম লগত খাও বাদামৰ লগত। তেতিয়া নহ'লে ভাল লাগে কিন্তু খাই।
কলা খিচমিচটো মানে যিমান পাৰা মানে এই শুকান এইবোৰ মানে এড কৰি কিনে খাবা লাগে গাখীৰৰ লগত। মেইনলি আৰু গৰু গাখীৰতটো হ'লে আৰু ভাল পিয়ৰ যোনটো।
অ স সেয়েতো এটা গৰু পোহু নেকি?
আৰু মানে পানী নিমহ নিমিলোৱাটো হলে বেছি ভাল।
শুন আজি চবে পানী মিলি দি। টো কাৰণে এটা কথা ক'ল গৰু এটা গৰু এটা পোহো নেকি?
ত মো ভাবছো।
মই মই গৰু তোক আনি দিম কবাৰ পাই চুৰতোৰ কৰি কিনে তই আৰু চম্ভালি থাকি বি আৰু মই গাখিৰটো আনবা যাম মাজতে।
আমাৰ মাজতো যদি তাৰমানানে আমাৰ সৰুতো যদি সৰু থাকিলে একদম কিচুৱা থাকিল হয় আমাৰ মাজটোৰ পৰা গাখীৰ উলিয়াই মই খালো হয়। সচাই মই ম খালো হয় মই খাছো কিন্তু।
ই মোৰ মনত নাই কাৰণ মইয়ে সৰু।
তোৰ কেনকে মনত থাকব আমাৰ সৰুটো যেতিয়া সৰু আছিল মই খাইছো। নিমখে নিমখি নিমখ নিমখিয় লাগে।
মই সোৱাদটোৱে পাইছো মইও খালো হয় কিন্তু সেই ন
মানে আমাৰ গৰু গাখিৰতকে বেছি টেষ্টি।
অ হ'ব এইটো।
মিঠা মিঠাও লাগে নিমখিয়া নিমখিয়াও লাগে
উম তাকে মই লাজ মানে শেষ কিতম খাইছিলো সেইটো মোৰ মনত নাই আৰু সোৱাদটোও মনত নাই
মোৰ আছে মনত মোৰ আছে মনত
যদি তৃতীয় সদস্য মোত চাই সৰু হল তেতিয়াহলে মোৰো এনেকুৱাই হ'ল হয়
উম হলেই কৰি এনেকুৱা মোৰ এতিয়া মনত অ আছে মাখাছোনে আহ হবা হৈছে দেই
অ চাই থাকবি মই মানে সেই কৰি আছো না এইটো মানে চাবা হে পোৱা নাই
আহ গম পাইছো এ শচি দে তই আক দিবা
অ দে